অঁ।
হেল্ল' বন্ধু কি খবৰ?
আছোঁ ৰ'বা ভালে। তোমাৰ?
মোৰ ভালে। ম কি কৰি আছা?
চোতালত খোজকাঢ়ি আছোঁ ৰ'বা, ঘৰত গৰম দুনীয়াৰ।
উম, মই ভাবিছিলোঁ আজি আমি, মইও এনে বাহিৰতে আছোঁ অকমান! মই ভাবিছিলোঁ আজি আমি অলপ নদী সংৰক্ষণৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলোঁ।
অ', একদম বঢ়িয়া কথা ভাবিছা, কোৱাচোন?
উম, এনে তুমি নদী সংৰক্ষণৰ বিষয়ে কি জানানো?
নদী সংৰক্ষণৰ বিষয়ে মানে কিয় দৰকাৰ সেইটো নেকি?
উম, কিয় দৰকাৰ তাৰমানে নদী সংৰক্ষণ কৰাটো?
চোৱা, নদী সংৰক্ষণ কৰিলে মানে আমাৰ খোৱা পানীটো মানে চেভেন সত্তৰ শতাংশতো মানুহে নদীৰ পানী খাই ন?
উম, হয়।
খেতি মানে নদীৰ বোকা মাটিৰ সাৰ-
উম।
যে তোমাৰ বান ৰোধ, মানে সুস্থ নদীয়ে বেছি পানী বোৱাই নিব পাৰে।
উম, উম সেইটো হয়।
চাৰি নম্বৰটো মানে জৈৱ জীৱ বৈচিত্ৰ্য। মানে তোমাৰ এই যোনবিলাক ডলফিন বা বগলী বাচি থাকিব সেনে সেনেকুৱা।
উম।
যে তোমাৰ সংস্কৃতি মানে নামঘৰ বিহু নাও ভঁৰাল চব নদীৰ পাৰত জড়িত ন'।
অ' সেইটো হয়।
গতিকে নদী সংৰক্ষণ মানে নিজৰ ভৱিষ্যত সংৰক্ষণ, আজি নদী নষ্ট কৰিলে কাইলৈ আমাৰ লৰা ছোৱালীয়ে পানীৰ বাবে যুঁজিব লাগিব।
উম।
তুমি নদীৰ সমস্যা কি কি হ'ব পাৰে বুলি ভাবা?
নদীৰ সমস্যা মানে চোৱা যেতিয়া নদীয়ে, নদীৰ সমস্যা বুলি ক'লে আমি এনে সাধাৰণতে পাঁচটা ডাঙৰ সমস্যাৰ বিষয়ে মই কওঁ। যেনে চোৱা প্ৰদূষণ, প্ৰদূৰষণ। বা পাৰ ভঙা, তাৰপিছত বালিত উম বালি তাৰমানে বালি বোকা, অ' বালি বোকা। তাৰপিছত গছ গছনি কটা আৰু মাছ, মাছ নোহোৱা হোৱা এইবিলাক। আৰু চোৱা যেনে এতিয়া প্ৰদূষণ বুলি ক'লে প্ৰদূষণ বুলি ক'লে যান বাহন বা ন নলা নৰ্দমা, কল কাৰখানাৰ পৰা পানী তাৰমানে গাড়ী নলা নৰ্দমা নলা নৰ্দমাৰ পানী গৈ যেতিয়া নদীত লগ হৈ বা কল কাৰখানাৰ পৰা ওলোৱা যে যিবিলাক তাৰমানে আৱৰ্জনা থাকে, সেইবিলাক নদীত লগ হৈ নদীত প্ৰদূষণ হয়। এতিয়া চোৱা ব্ৰহ্মপুত্ৰৰ পাৰতে কিছুমান তাৰমানে এনেকুৱা নল- তাৰমানে কল কাৰখানা প্ৰস্তুত হৈছে তাৰপৰ তাৰ ফলত তাৰমানে তাৰ পৰা যিবিলাক তাৰে লেতেৰা পানী নদীত গৈ কিনে তাৰমানে মিহলি হৈছে তাৰ ফলত নদী প্ৰদূষণ হৈছে। আৰু তেনেকৈ চোৱা ডাঙৰ- তেনেকৈ চোৱা এ কিছুমান আছে ন তাৰমানে পা, পাৰ বিলাক ভাঙে যেনে এতিয়া চোৱা ব্ৰহ্মপুত্ৰৰে এইবাৰ, প্ৰতি বছৰে চাৰি হাজাৰ উম তাৰমানে হেক্টৰ, চাৰি হাজাৰ হেক্ট টৰ মাটি খাৰ মাটি তাৰমানে খা অ' খহাই পেলাইছে তাৰমানে খাই পেলাইছে। আৰু যেনে গছ গছনি কটাৰ ফলত বুলি ক'লে তাৰমানে চোৱা নদীৰ পাৰ যেত তিয়া গছ গছনি তাৰমানে ৰোৱা হয় তেতিয়া তাৰমানে নদী যি টো মাথাউৰি আছে ন' সেইটো তাৰমানে উঘালি নাযায়। আৰু যেতিয়া আমি গছ বিলাক কাটি পেলাও তাৰ ফলত তাৰমানে নদীৰ মাথাউৰিবোৰ তাৰমানে ভাঙি যায়, তাৰ ফলত বহুত তাৰমানে ৰাইজৰ তাৰমানে অসুবিধা হৈছে যেনে বানপানী হৈছে। এনে তুমি কোৱাচোন তাৰমানে নদীৰ সংৰক্ষণ কিদৰে তাৰমানে কিহৰ কিয়া, কিয় দৰকাৰ তাৰমানে?
কিয় দৰকাৰ মই তোমাক ক'লো ন' যে একনম্বৰ খোৱা পানী দেন বান ৰোধ। জৈৱ বৈচিত্ৰ সংস্কৃতি আৰু
নদীৰ সংৰক্ষণৰ উপায় সমূহ কিবা
এতিয়া চোৱা উপায় যদি ক'বলৈ বিচাৰো তেতিয়া তোমাৰ এক নম্বৰতে হ'ব যোনটো প্ৰদূষণ বন্ধ। মানে ঘৰ বৰ্জ মানে প্লাষ্টিক পূজাৰ সামগ্ৰী মানে নদীত নেপেলোৱা। হয়নে নহয়?
উম।
দেন তোমাৰ দুই নম্বৰ তোমাৰ গছ গছ ৰুপন নদীৰ পাৰত যদি এক তো সিপাই পাৰ বান্ধি ৰাখে তুমিটো কলাই মানে বালি তোলা বন্ধ মানে অ। এইটো তোমাৰ অবৈধভাৱে মানে বালি তোলা বন্ধ কৰিব লাগে কাৰণ বালি তুলিলে নদীৰ তল গভীৰ হয় মানে পাৰ ভাঙে জানৰ পাৰ পাৰ বিলাক যে বান্ধ নি সেইবিলাক চৰকাৰে পাৰ বান্ধ বা এইেই যোনটো বলডাৰ বান্ধৱ বনাব লাগে মানে সেই পানীখিনি হেৰি নহয় বা মাটিখিনি খহিও নাযায় দন তোমাক তোমাৰ এই জৈৱিক খেতি মানে নদীৰ কাষ কীটনাশক নিদিয়া মানে খেতি কৰিব লাগে মানে দৰপ বান্ধি পানীত নপৰেতো মাৰ সাত নম্বৰ সজাগতা হ'ব লাগে মানে স্কুল কলেজত নদী দিৱস পালন কৰিব লাগে বা মানুহক শিকাব লাগে কেনেদৰে পালন কৰে মই যদি এয়া ক'ব বিচাৰো এতিয়া শেষত চৰকাৰী যোজ যোজনা মানে যোনবিলাক নামনি ব্ৰহ্মপুত্ৰ বা জয় শক্তি অভিযানত মানে সাধাৰণ মানুহে মানে যোগ দিব লাগে তুমি মানে আমাৰ দৰে ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰি হম